অ ক কি কৰিছ
এ ভাত বনাবলৈ আহিছো
সাত নগতে গৈছ নেকি আজি কি আছে সাত নগৰত
আজি বেলেগ বস্তু একো নাই দালি বন্ধাকবি বেঙেনা আলু ভাজি সেইয়াই আজি বেলেগ বস্তু নাখাও
আজি শনিবাৰ কাৰণে নাখাও নেকি
নহয় নহয় শনিবাৰ বুলি নহয় তাৰমানে সদায় খায়ে থাকো ন
অ সেইটো হয় বাৰু
আজি এইকাৰনে নিৰামিষ খাও সেইকাৰণে দাদা চিম্পুুল কৈ বনাইছো আধি
অ
বনালি
আমাৰ মইয় বনাই আছো সুদা ভাত কেইটা হল এ মাংস আনিছে
উম।
তাৰ পিছত এ তাকে ব এ মই মাছৰ মাথা আনিবলৈ পঠিয়াইছিলোঁ মাছৰ মাথা ইমান খাবলৈ মন গৈ আছে। আজিকালি মাছৰ মাথাও ভাগ নাপায় মাছৰ মাথাও নাই চবেই নিয়ে মাছতকৈ মাথাটো বেছি নিয়ে আজিকালি।
উম'।
নাপালে এনেই এনেই গল গৈ খোজকাঢ়ি কাঢ়ি আকৌ আহিছে তাৰপাছত এয়া মাংসকে লৈ আনিছে অকমান আৰু এ আমাৰ এনে খালি ভাতে খাওঁ। পোৱালিৰ কাৰণেহে আনিব লগা হয়। এতিয়া নিৰামিষ ভাতে খাম আমি।
মোৰ চলি যায় যিতি বাৰু।
আমাৰ চলি যায় মোৰে একো নাই বাৰু।
উম'। তাৰপিছত ক'লৈকো যোৱা নাই?
এ যোৱা নাই গা চা ভাল নহয়। শুইয়ে আছো। সাতৰ সুধি কৰিলোঁ সেয়া গা ভাল নহয়। অ গাড়ীত উঠি দিলো সেয়া গাড়ীত উঠা পিছৰপা মোৰ গাটোয়ে ভাল লগা নাই কি হৈছে নাজানো আৰু।
উম'। হেৰিয়াৰ কাৰণে তাই নো চবৰে
চবৰে বেয়া আমাৰ ভন্টিও সেয়া ভন্টিও সেয়া সিদিনাখন এয়া হেৰি দি থৈ আহিলে গৈ ইণ্টাৰভিউ ললে যে সেয়া ট্ৰেইনিং ললে যে দি পেলাই আহিলে। পেলাই নোৱা হেৰি হ'ল নোৱাৰা হল তাৰ পাছত আৰু সাতৰ সুধি কৰিম বুলি ভাবিছিলে তাৰপিছত নকৰিলে তাৰপিছত আজি মানে তিন দিন তাইৰ তাৰপাছত আজি কৰিম বুলি তাই উলিয়াই লৈছে হলেও তাই বোলে গা বেয়া। তাই বোলে ভৰি কেইটা বোলে খোজ দিব পৰা নাই খোজেই কাঢ়িব পৰা নাই বোলে।
অ অ।
তাৰপাছত আৰু খোজ দিব পৰা নাই তাইক যেনে তেনে কেইটামান কৰিলে আকৌ ল'ৰাটোৰো জ্বৰ।
উম।
তাৰপাছত লৰাটো জ্বৰ তাৰপাছত মই সেই আম কেইটামান আনিছি -ছিলো ঘৰৰ পৰা তাৰপাছত সেই আম কেইটা নিবলৈ মাতি মাতি আহিব অঠনি আহিছে আহি লৈ পেলাই তাৰ গ্ৰিল খন খুলিব পৰা নাই সি মোক বাহিৰৰ পৰা চিঞৰি আছে। মইও মাত উঠি যোৱা নাই নহয়। খোলচোন তইনো ডেকা ল'ৰাটো হৈ পেলাই গ্ৰিলখন খুলিব নোৱাৰ নিকি।
তাৰপিছত মই ভিতৰত মোৰো গা ডাল বেয়া মই শুই আছো সি অ' জেঠাই জেঠাই বুলি চিঞৰি আছেহি আহি পেলাই। তাৰ পাছত আহি পেলাই যেনে তেনে খুলিলে খুলি লৈ পেলাই বিছনাখনতে দীঘল দি পৰিলে তাৰ পাছত চাহ তাহ খাবলৈ কোৱা নাই আৰু মোৰ গাটো বেয়া ইমানে উঠিবলৈ মন যোৱা নাই। তাৰপিছত তাৰ বোলে আম আম আম আৰু হেৰি খাবলৈ মন গৈছে বোলে কি বুলি কৈছিলে হলে হয় আম আৰু কল খাবলৈ মন গৈছে বোলে। কলেজত পৰীক্ষা দিবলৈ গ'ল কলেজৰ পৰা আহি লৈ পেলাই বোলে মাকক কৈছে বোলে হেৰি উম', কল আৰু আম আছিলে নিকি বুলি সুধিছে তাৰপিছত মাকে কৈছে বোলে হেৰি জেঠাইৰে বোলে আম আনি থৈছে যা আনিবলৈ মাতি আছে নহয়। এইহিলাকে মায়ে একে নিদিওঁ বুলি এয়া ফোন কৰিয়ে আছে মইচো মাতিছো ইমান দূৰৰ পৰা ভা ব্ধধি আনিছোঁ হয়নে মাটিচো নিবলৈ আহিলে আহিব নাহিলে খাই পেলাম।
অঁ
তাকে মায়ে ফোন সিহঁতকো কৰিছে মোকো কৰিছে।
আৰু ফোন কৰিলেতো আৰু মানে মাথা খাই দিয়ে আৰু ফোন কৰি।
অ মায়ো মায়েতো কিমান বাৰ কৰিব ঠিক নাই। দিনটো এতিয়া নকৰে আও এতিয়া অকণ পিছত অ অথনি মাৰিলে। নিলেহি নে নাই নিয়া সুধিছে মই মোকো নিলেহি নিলেহি আহি পেলাই এতিয়াহে মানে হেৰি দিয়া আৰু মই মানে খাই পেলাম বুলি ক'লো যে, মায়ে হৈছে এই সঁচাকে খাই পেলাব। এবাৰ সে কল দি পঠিয়াইছিলে কলখিনি থওঁতে থওঁতে সেইখিনিতে নিনিলেহি কলখিনি গেলি গলগে তাপা পেলাই দিলো। মই আকৌ গৈ পেলাই দিমগৈ নেকি, তাৰপিছত আকৌ আমাৰো আমাৰ লৰাক পঠিয়ালো আকৌ সি আকৌ হেৰি পঞ্চাশ টকা তেল ভৰাই লব মই কৈছো মই আম দি দিবও নালাগে ইমান দূৰৰ পৰা ভা বান্ধি আনিছোঁ আৰু পঞ্চাশ টকা তেল ভৰাই পেলাই মই আম দিবলৈ যাবলৈও নাই তাক
তাকেইটো।
সেইকাৰণে বোলো নালাগে বোলে নিলে নিব নিনিলে নাই বোলো নিনিলে বোলো খাই পেলাম। মায়ে সেইকাৰণে ভয়তে ফোন মাৰি আছে। তাৰপাছত আকৌ তাই আকৌ কামলৈ এতিয়া এক তাৰিখৰ পৰা যাব চাগে আৰু এই থাইৰড নে ই ইউৰিক এচিড থাইৰড বুলি কৈছে। থাইৰড
অঁ থাইৰইডৰ কাৰণে বিষাইছে।
থাইৰইডত এই টেবলেট নিবলৈ আহিছে নহয় পিতেকে।
অঁ অঁ সেইকাৰণে বিষাইছে তলুৱাখন বিষাইছে গো ন। উম তলুৱাখন বিষালে জানিব আৰু থাইৰয়ড হৈছে।
এ আমাৰ লৰাৰো তেনেকে তলুৱা বিষায় এতিয়া আ নাই তাক সুধিব লাগিব ৰ বিষটো লৰাৰো থাইৰয়ড হৈছে নেকি বাৰু।
ক'ব নোৱাৰি কাৰণ সৰু সৰু পোৱালিৰো হয়, দেই।
অঁ লৰাই কৈছে অ মাম মোৰ ভৰিতলুৱাখন বিষাইছে বিষাই থাকে আৰু। মই বোলো এই প্লাষ্টিক চেন্দেলবোৰ নিপিন্ধিবি প্লাষ্টিকৰ চেন্দেলবোৰ পিন্ধিলে বেয়া। তাক মই তেনেকৈ কৈছোঁ, সেইটো কাৰণেটো বিষাবও পাৰে। এনেকে বুলি কৈছো, তাৰপিছত এতিয়া একেদিন কোৱা নাই বিষাইছে ময়ো সোধা নাই তাক সুধিব লাগিব ভৰি তলুৱাখন বিষাই নে বিষাই। থাইৰডটো টেষ্ট কৰিব লাগিব ন?
থাইৰয়ডটো টেষ্ট কৰিব লাগিব এয়া চিভিল গলে যে, চিভিলত হেৰি এ ফ্ৰীতে, টেষ্ট কৰিব। অ হেৰি নলয় পইচা পাতি নলয় বাৰু চিভিলত খালি টেষ্টটো খালি টেষ্টটো, অঁ সেই নাযাব নহয়।
অ ৰাতিপুৱা, ৰাতিপুৱা হেই সোনকালে যাব লাগিব আন টামান বজাতে সি যাব, নাযায় কিন্তু ধৰি ধৈৰ্য নাই বেংকলৈ পাছবুক খুলিবলৈ লৈ গ'লো তাতো ধৈৰ্য নাই হ'লনে হ'লনে। মই কইছো অঁ তোৰ কাৰণে ইমান পতাপট কৰি দিব নেকি কামখিনি। কিবা এটা পাবলৈ কিবা এটা হেৰি কৰিব এ বেংকৰ কাম তেনেকে পতাপত কৰিব নকৰে নহয় কিন্তু সিহঁতৰ নিজৰ হেৰিমতে কৰিব। সিহঁতৰ যেতিয়া মন যায় তেতিয়া কৰিব সেইদিনাখন তা পাছবুক খুলিবলে যাওঁতে আনখন পাছবুক আৰু আছে কিমান খুলিলে নুখুলো বুলি কৈছে সিহঁতে, কৈছে আজি নহ'ব বেলে আহ কাইলৈ আহিব এনেকে বুলি কৈছে। তথাপিতো হ'ল হয় সোনকালে যোৱা হয় কি সি আকৌ লৰচই নহয়।
এইটো
ৰাতিপুৱা সোনকালে গলে, দি দি দিয়া হ'লে হ'ল হয়।
ৰাতিপুৱা সোনকালে গলে তে তাতে তেজ কৰি, তাতে তেজ ল'ব টেষ্ট কৰি পেলাই পঠিয় দিব। ৰিপৰ্ট হেৰি দুদিন বা পিছৰ দিনাখন দিবলৈ পাতিব। কিন্তু পইচা নলয়। ভালে টেষ্ট কৰে তাতে টেষ্ট ন মই ঠিক আছে। তাতে মই তাতে কৰিছো কিন্তু হেৰিয়ে কি পৰীক্ষাতটো ভালদৰে কৰে তাত দেই
আহ, আজিকালি ফ্ৰী এ আছোঁ।
আহ,
এতিয়া গলেহে যাবি। অ,
অ, হেৰি কৰিলে। এইটো কি কয় সি যাব পাৰো ডেকা লৰা বাইকখন লৈ পেলাই।
কি নাযায়। মই কৈছো। তই লৈ আহগৈ যা তোৰে পাছবুক পইচাটো লৈ যা তই লৈ আহা গৈ সি কৈছে নালাগে তই যাব লাগিব। এনে তাৰপাছত তাত আৰু কি আৰু ডিপজিট ফৰ্ম ডিপজিট ফৰ্ম লৈ পেলাই হেৰি ফিল আপ কৰি লৈ পেলাই। তাত দি পেলাই পাছবুকখন আপটুডেট কৰি লৈ আনিব লাগিব কি আকৌ সেইখিনিয়ে হেৰি কৰিব নাজানে। ঘৰৰ কাম কৰিব লাগে অকনমান যে ঘূৰিব লাগে ঘৰৰ কামত পোৱ দিয়ে। আমাৰ পোৱালী বিলাকে মৰিবলৈকো একো এটা নাজানে আমি নহলে মানে। আমি মৰি যোৱাৰ পাছত কি কৰিব ঠিকেই নাই।
গ নিজেই
একো কাম কৰিব নাজানে। সেইকাৰণে শিকিব লাগে। অকমান। অ। বিশেষযে সিহঁতে, শিকিবলৈ চেষ্টাও নকৰে।
আমাৰ পোৱালি নো ক'ত যায়। আমাৰ পোৱালি লৈ যাই যাব লাগিব। আমাক পোৱালিবোৰটো নিজে নাযায়।
এতিয়াৰ পৰা নিশিকিলে মানে পিছত বহুত দিগদাৰ হৈ যাব।
অ, নিজেই নকৰে।
উম, তাকেইটো। এতিয়া ভাত আহ, তাকেইটো আমাক- আমাকে চাই- চাই শিকিব লাগে ন। হয়নে নহয়?
কৰিব লাগিব নিজে।
অ, আমাৰ বোলে মাহঁতৰ লগতে যাওচোন অকবমান আমি মাহঁতৰ পৰাই শিকিম। বেলেগে শিকাই দিব নেকি, বেলেগে কোনো শিকাই নিদিয়ে।
আহ, বা হয় দেই এতিয়া বেংক কাম কৰা আৰু ফ হস্পিতাল যোৱা। সকলোখিনি কাম নিজে কৰিব লাগিব। উম। উম, এতিয়া বেলেগ পোৱালীয়েটো নিজে কৰে।
কটল দোকানৰ চাউল অনা,
সেইয়াটো সিহতে এটা কৰিব পাৰে। সেয়া এটা কৰিব পাৰে। নকৰে। তেতিয়া আমি নিজে- নিজে চব কৰি দিওঁ কাৰণতে নহয় জানো? আমি কৰি দিও কাৰণে সিহঁতে চল পাইছে। আৰু আমাৰোটো কাম আছে ন। আমাৰটো ঘৰৰ ঘৰত বহুত কাম থাকে ইফালে সিফালে কাম কৰা মেলা
এতিয়া ধুনীয়াকে চলি থাকিব পিছত সেয়া আমি নাথাকিলে মানে অকনমানানে দি
দিগদাৰ হব আৰু সিহঁতৰ নিজৰ লাইফটো নিজেই এতিয়াৰ পৰাই শ কৰি শ কিবা লাগিব কিন্তু আমাৰ পোৱালে নকয় কিছুমান ল'ৰাই যে চব নিজৰ নিজৰ কাম নিজে নিজে কৰি লয় বা ক'বলৈ যোৱা লাইটৰ বিল দিয়া গেছ অনা বছ আহ ঘৰৰ বস্তু অনা সেয়া বহুত পোৱালিয়ে নিজে নিজে কৰে আমাৰ পোৱালী কৰি দিব লাগিব তেতিয়াহে একো কাম নিজে নক আমি কৰি স সিহঁতক হেৰি দিলো ন এতিয়া সিহঁতক সেইটো সিহঁক যদি সৰে পৰা যদিমি সেইটো দাঁতে সহতে সৰেৰ পৰা সটোৱ ল হয় আমি নিজে য সহঁতি সহঁতক
এতিয়া আমাৰ পোৱালি মাংস অকণ আনিবলৈও নাযায় নিজৰ ঘৰত কিন্তু বেলেগৰ খিনি কৰি দিব
অ নিজে নিজে সে নকৰে কিন্তু বেলেগক কৰি দিয়া
বেলেগৰ খিনি কৰি দিব কিন্তু নিজৰ ঘৰৰ খিনিে লৈ আনকৈ যা
মানে বেয়া পাব বেলেগে মানে সহটা বেলেগক বেয়া পোৱাতো নিবিচাৰে আৰু
বেলেগৰ পোৱা বোৱাৰ আাকো নিবিচাৰ মানে নিজৰ ঘৰ খিনিয়ে বেয়া পালো পায়
পা আৰু একো নাই আমি বেয়া পালে একো নহয়
আমাৰ ত এইটো মৰিবুলকো সেইদিনাখন যেনিবা আলহী আহোতে পঠিয়াোঁতে যেনিবা ঘৰতে আছিলে আনি দিলে গৈ মানে আলহী মুখৰ আগতে কলো যে নাযাাম বুলি ক'লে মানে বেয়া পালে যে কেনে মেনে গৈ পেলাই আনি দিলেহি সেইদিনাখনে গৈছে আৰু এনে নাযায় সি কিন্তু সৰহকে আনিবলৈ হ'লে যাব এক কেজি আধা কেজি এনেকে কমাই আনিবলৈ গলে নাযায় আৰু
বেয়া পাই আৰু
বেয়া পায়
ডেকা লৰা ডেকা লৰা ডেকা লৰা লাজ পায় আৰু কম ক আনিবলৈ হ'লে
তাকেইেতো আকৌ আকৌ খালি ভতিি শালি ভাতো নাখায় নহয়
উম আমাৰ আমাৰতো এতিয়া দোকান বজাৰ কৰাতটো মই কৰো আমাৰনো কত কৰে এতিয়া দৌৰ মাৰি যাব লাগিব মই সেইটো অনা সিটো অনা আমাৰতো ময়ে কৰিব লাগে
মতা মান কেইটা বেলেগ বাৰু মতা মান কেইটা কামৰ পৰা আহে সেইটো
এই সিহঁতৰ কথা নকওঁ বাৰু সিহঁতৰ কথা নকওঁ সিহঁতে এ ঘৰৰ কাম কৰিবনে বাহিৰা কাম কৰিব আমি ঘৰখন চম্ভালিছোো আমি গখিনি সান্িব লাগিব উম আৰু আমি ঘৰ খন চলাই আছো এতিয়া আমি ঘৰ খিনি গোটেই খিনিক আমি থাকো আমাৰ ল'ৰাাল ল'ৰা ছোৱালীক আমি এতিয়া ডাঙৰ কৰিলো কিন্তু সেই ল'ৰা ছোৱালীয়ে সেইখিনি মানে এতিয়ালৈকে শিক্ষা লোৱা নাই শিক্ষা লব মানে আমি শিক্ষাটো আগৰ পৰাই দিব লাগিছিলে আমি নিদিলো আমি আমাৰ ভুল আমি কেনক সেইটো শিক্ষা দিয়া নাই
উম আগৰ পৰাই আমি কৰি আমি মানে নিজে মোৰ পাতি পাতি লওঁ যে যিকোনো হেৰি কাম চাম একো কৰিবলৈ নিদিওঁ
আহ
সেইটো কাৰণে মানে সিহঁত মানে বেছি হেৰিয়া আৰু তাকেইতো উম